অ শুনিছো তই শুনিছ জাই
শুনিছো শুনিছো
আহ ভালনে
তোমাৰ ঘৰতে আছা নেকি?
ঘৰতে আছো এই চাহ মামা ককাক দিব লৈছো
অ অ
তই কি কৰি আছ
এয়া ময়ো এই গাটো ধুই আহিছো কলেজ যাবলৈ ওলাইছো
অ এনে কাপোৰ কানি পিন্ধিলে নাই
এ পিন্ধিবলৈ চ বহুত দিন খা হওক বহুত দিন খা খবৰো নাই।
তাকে, এই মই এই কামতে বিজি থাকো।
উম-উম। মোৰ নাম্বাৰ আছিল নহয়?
অঁ-অঁ ক'ত পালি নামবোৰ?
এ নতুন ফোন হোৱা মমানৰ নাম্বাৰটো নাইকিয়া হে গল।
আহ
ঘৰৰ পৰা ললো, ঘৰৰ ফানত আছিল যে।
অহ
সে তাৰাপা ললো।
অ, মোৰ হাততো নাছিল। নাছিলে তোৰ ভগ নাম্বাৰটো।
অ-অ। মই আ কালি ৰাতি লৈছোঁহে। ময়ো কালি ৰাতিহে লৈছো।
আহ সেইটো কথা।
অঁ। বাকী খোৱা বোৱা, বনাইছেনেে?
নাই মামী হতে, গা পা ধুই আজৰি হৈছে।
অ-অ। কথাৰ এটাৰ কাৰণে মাৰিলো
আহ কি কথা বাা?
এই আমাৰ কলেজত পৰহিলে পৰহিলে নহয় তাৰ পিছদিনা এই ৰচনা প্ৰতিযোগিতা এখন পাতিছে।
অহ তাৰপিছত?
তাৰপা মই ভাবিছো বিহুৰ ওপৰত লিভিম,
আহ বিহুৰ পৰত দিছ নি?
অ, বিহুৰ ওপৰত দিছে তাকে অলপ থুল মূলকে কিবা এটা কৰি দিয়া আহো গোটেই কেইটা বিহুৰ ওপৰত।
অ-অ। অঁ আৰু-আৰু কি-কি বিশই দিছে?
বিহু দিছে তাৰপা এইটো পূজাৰ ওপৰত দিছে। পোহৰৰ উৎসৱ দিৱালী, অহ।
অঁ। তেতিয়াহ'লে তো ভাগৰ সেই বিহুৰ পৰা, বিহুৰ ওপৰত লিখোতেই যুৱ।
অ, সেইটোৱে। তাকে, অ তিনিটা বিহু ন আ। ভালেই হ'ব।
আহ।
তোমালোকে আগতে চাগে কলেজত লিখিছে উ। সেই কাৰণে মাৰিলোঁ।
অ, হেৰি কৰিবি প্ৰথমতে তই আৰম্ভণিটো লিখি লবি।
অঁ।
বিহু আমাৰ জাতীয় উৎসৱ।
অ অ।
তাৰ বিহু অসমীয়াৰ প্ৰাণ এনেদৰে।
অঁ।
তাৰপৰা তই সেই উপস্থাপনটো, মানে আৰম্ভণিটো, তই প্ৰায়, এক
অ'!
তাৰ পৰা বহাগ বিহু, কাতি বিহু, মা হু তাৰপিছতে ব'হাগ বিহু, ৰঙালী বিহু বোলে।
অ'!
এনেকে মানে, তই, প্ৰথমতে উপস্থাপনতটো দীঘলকে কৰি লবি। ‌ তাৰপিছতে আকৌ তিনিওটা বিহু পৃথক, পৃথক কে লিখিবি।
অ'!
প্ৰথমতে তই বহ অ' বহলাই লিখিবি।
সেইটো তেতিয়া, ভাল হয় আৰু।
অ'!
প্ৰথমটো বহাগ বিহুতেই আগতে
অ' প্ৰথম ব'হাগ ব'হাগ বিহুতো লিখিবি যে, চ'ত আৰু ব'হাগৰ সংক্ৰান্তিৰ দিনা, বহাগ বিহু পালন কৰা হয়।
অ' ব'হাগ বিহুতো মানে, বহুত কেইটা বিহু পাৰে ন?
অ'! অ'! সাতটা বিহুৰ ওপৰত তই লিখিবি। তাৰ পিছতে লিখিবি ব'হাগ বিহু প্ৰথম দিনাখন, গৰু বিহু
অ'!
তাৰপিছত বহাগ বিহুক ৰঙালী বিহু বোলে।
অ' সেইখিনি বাৰু লিখি দিম।
আকৌ গৰু বিহুৰ দিনা, আমি কি কি কৰোঁ লিখিবি।
গৰু গা ধোৱা পা ধৰি সকলো
অ'!
উম!
আকৌ এনেকে গোটেইখিনি লিখিবি, তাৰ পাছদিনাখন মানুহৰ বিহুৰ কথা লিখিবি।
অ'!
ৰাতিপুৱা আমি মানে, জ্যেষ্ঠজনক সেৱা যেনেকৈ কৰোঁ
তাৰ পিছত আকৌ, সেইদিনাখনৰ পৰা আমি হুঁচৰি গাবলৈ আৰম্ভ নকৰোঁ জানোঁ?
অ'! কওঁ কৰোঁ।
অ'! হুঁচৰি কথা লিখিবি, চাৰি পাঁচ- দিনলৈ যে গাওঁ
গোটেই গাঁওখন আৰু বাহিৰতো
আহ গাঁৱতো গাও গাঁৱৰ বাহিৰতো গাও সেই বু লিখিবি আও- আমি বহাগ বিহুৰ দিনা বহাগ বিহু গ মানুহৰ বিহুৰ দিনাখনৰ পৰা লগ সমনীয়া বন্ধু বান্ধৱ তাৰপিছত আৰু দাদা বাইদেউ স সকলোৱে মিলি হুচৰি গাবলৈ আৰম্ভ কৰো
উম উম
গৃহস্থ পদূলীয়া পদূলিয়ে গৈ হুঁচৰি গাই আশীৰ্বাদ দিওঁ
উম
তেনেকে লিখিবি তাৰপিছত আৰু তোৰ মানে কি সাত সাতটা বিহুৰ বিষয়ে লিখি দিবি বাকী কেইটা বিহুৰ বিষয়েতো ইমান নাজানোৱেই নাম কেইটাহে জানো
অ সেইটো
অ সেই নামকেইটা লিখি দিবি ভালকে এবাৰ চাবি চচিয়েল মিডিয়াতে বা নহ'লে এই হেৰি কিতাপতো পাবি
আগৰ আগৰ এই সপ্তম নে অষ্টম অষ্টম শ্ৰেণীৰ কিতাপতে আছে মানে আমাৰ এই বহাগ বিহুৰ ওপৰত
অ সেই তেনেকে চাই লবি অলপ তথ্য
অ
তাৰপিছত আকৌ হেৰি লিখিবি কাতি বিহুৰ দিনাখনৰ কথা কাতি বিহুৰ কথা লিখিবি
অ
এ আহ আহিন কাতি সংক্ৰান্তিৰ দিনা কাতি বিহুক পালন কৰা হয়।
উম
তাৰপিছত আকৌ কাতি কাতি বিহুত আম কি কি কৰো লিখিবি যে তুলসী তলত চাকি বন্তি জ্বলাও
উম।
পথাৰত চাকি বন্তি জ্বলাও
উম
আকৌ সেই সেয়েহে ডাঙৰে সৰুক হেৰি কৰাও আশীৰ্বাদ লয় আকৌ দেখিবি কাতি বিহু আন এটা নাম কঙালী বিহু
অ
কাতি বিহুৰ সময়ত অভাৱ অনাটনে দেখা দেখা দিয়াৰ বাবে এই বিহুটো কঙালী বিহু বোলে।
উম উম।
উম এনেকে কাতি বিহুৰ কথা লিখিবি অলপ আকৌ হেৰি লিখিবি আমি ৰাতি বন্তি জ্বলাওঁ বোম পটকা কথা নিলিখিবি আকৌ
অ নিলখো নিলখো।
অ সেইবোৰ বিহুত নিলিখিবি
অ অ নদখুন সেইটো মানে বেয়া দেখাই আৰু
অ তটো আমি ফূৰ্তি কৰোহে অ এনে
অ সেইটোৱে বেলেকক দেখি।
অ ত কাতি বিহুৰ বিষয়ে মানে অলপমান চৰ্ট হব বুজিছা নে
গম পাইছো বহাগ দীঘলটোত বহাগ বিহুতে হ'ব
অ দি হ অ বহাগ বিহুতো দীঘল হব তই হেৰি বহাগ বিহুতো মানে অলপ গুৰুত্ব সহকাৰে অলপ দীঘল কৰি দিবি নহ'লে পিছত আকৌ ৰচনাখনন চৰ্ট হৈ যাব যে
উম উম
তাৰ পিছত আকৌ মাঘৰ বিহুৰ কথা লিখিবি
উম ভোগালী বিহু বুলিও কয়
অ সেইব আৰম্ভ কৰিবি পুহ মাহৰ পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা মাঘৰ বিহু পালন কৰা হয় মাঘৰ বিহু আমি দুদিন ধৰি পাতো। তো
উম
তই ইয়াত মাঘৰ বিহু উৰুকাৰ কথা উল্লেখ কৰিবি উৰুকাৰ দিনা আমি। যেনে যেনেকে পৰিয়ালৰ সকলো লোক অ লঘো গোট খাই মেজি জ্বলাও
অ
আৰু কিবি যে মাঘৰ বিহু উৰুকাৰনা মানুহৰ ব্যস্ততাটো বেছি থাকে।
উ সকলোৱে কাম কৰি মানে বস্তু পাতি
একেলগে অ সেই উৰুকাৰ দিনাখন। বেছি ব্যস্ত।
অ ভেলাঘৰ ঘৰ সাজে
অহ ভেলাঘৰ সাজোৱায় অ সেইবোৰ লিখিবি তাৰপিছত আৰু আকৌ হেৰি লিখিবি মানে যিহেতু মাঘৰ বিহুৰ সময়ত চাৰিওফালে নদন বদন হৈ থাকে
ভঁৰালত ধান হেৰি কৰে কা হয় সমোৱা হয়
সেই গৃহস্থ ভঁৰালত ধান মানে কি কয় অহ সুমোৱা হয়
উম
সেইবাবে এইটোক ভোগৰ বিহু বুলি কোৱা হয় সেইকাৰণে ইয়াক ভোগালী বিহুও বোলে
অ অ
তাৰপিছত আৰু আমি পিঠা পনা কবি আৰু যে পিঠা পনা বনাই এইটো বিহুত
অ
তাৰপা আৰু অলপ দীঘল কৰিবলৈ পিঠাৰ নাম দি দিবি।
অ বহাগ বিহুতো দেৰিম।
অ বহাগ বিহুতো দি দিবি।
উম।
তেতিয়া ৰচনাখনতো দীঘল হৈ যাব।
আকৌ সামৰণীটোতো ভালকে দিমেই।
অ সামৰণীটোত লিখিবি আৰু মানে যে এনেকে মানে বিহু নহ'লে যে আমাৰ অসমীয়া জাতিটো মানে আধৰুৱা হৈ ৰব।
অ বছ।
তাৰ পৰাা অসমীয়া জাতিটোৰ অস্তিত্ব যে বিহুৰ ওপৰতে নিৰ্ভৰ কৰি আছে।
উম।
অ সেই বোৰত
বিশেষ মানে এটা সমডাৰ সটো কাৰণে
আহ।
বিশেষ পৰম্পৰাগত।
অ পৰম্পৰাগত উৎসৱ। পৰিবি অ কে সেৰি প্ৰতিযোগী ধেই হব নেকি?
এ সকলো মান বাধ্যাতামূলক কৰি দিছে সকলো কাৰণে।
অ তেনেহলে দেখোন বৰ ডাঙৰ কম ডাঙৰ প্ৰতিযোগিতা হ'ব।
ডাঙৰ হ'ব কিন্তু কিছুমানটো থাকিবই ন নহাকে।
অ থাকিব বাৰু।
অ এনেকেই কমি থাকে বহুতে দেখোন প্ৰতিযোগিতা বুলি কলে নাহেই।
অ সেইটো হয়
সেইটো আছে।
অ বাকী অকল তহঁতৰ বিদ্যালয়নে নে বেলেগৰ পৰাও আহিব।
অ আমাৰ আমাৰ
অকল তহঁতৰ
অঁ।
আহঁ। তাৰপিছত আৰু পচুকা কি দিব
পচুতা গম পোৱা নাই পইচা আৰু ট্ৰফি দিয়াৰ কথা শুনিছো
আহ ভালেই
মান পত্ৰ দিয়াৰ কথা আছে লগতে
অ মান পত্ৰ দিবই বাৰু
উম।
অ এইবোৰ আ এইবোৰ অভিজ্ঞতাবোৰ ল'ব লাগে অভিজ্ঞতাবোৰ ল'লে ভাল
অ গম পাইছো। অ
হ'ব।
বাকি মই। অ, মই খোৱা বোৱা কৰি আছো কলেজ যাব হৈছে।
অ অ।
ঠিক আছে অ।